হেল্ল'
হেল্ল'
আহ কি কৰিছা?
এনে আছো। আপুনি কি কৰিছে?
মই ভাত বনাইছো।
কি হে বাত বন?
ভাতো মাছ টেঙা বনাইছোঁ ভাত বনাইছোঁ তাৰপা চাটনি বনাইছোঁ। তাৰপ শুকান ভাজি বনাইছো।
বহুত বনাইছে দেখোন
অহ মই বনাই ভাল পাওঁ
অ আৰু কি কি বনাব জানে আপুনি
মই মাছ বনাওঁ মাংস বনাওঁ মই বনাই ভাল পাওঁ মানে আও যিমান বনাই থাকিব দিয়া সিমানেই মই বনাই থাকিবই ভাল পাওঁ মানে
অ অ ভালেই দিয়ক ভালেই দিয়ক বনাব লাগে বনাব লাগে।
তুমি কি কৰি আছা
অলপ খোজকাাঢ়িব গৈছিলোঁ মানে। খোজকাাঢ়িব গৈ পিনে আহি পাইছোঁ এ তিয়া আৰু গা পা ধুই পিনে।
অহ
খাম আৰু আপুনি খোজকাঢ়িব যায়নে
মোৰ খোজকাঢ়ি ভাল পাও যাও মই ৰাতিপুৱা চাৰিটাতে মই ফুৰিব যাও দুঘন্টা মই খোজকাঢ়ি আহো তাৰপা আকৌ ৰাতিপুৱা হেল্ল'
অ অ শুন কৈছো শুনা পাইছেনে
অ শুনা পাইছো
অ অ অ
অ মই ৰাতিপুৱা চাৰিটাতে খোজ কাঢ়িব যাওঁ দুঘন্টা মই খোজ কাঢ়ো কাঢ়ি আৰু মানে ৰা তিপুৱা কামত ব্যস্ত হও ঘৰ চোতাল সাও ফুল চুল এনেকে পানী দিওঁ বাৰীত। ঘৰ মানে এনেকে কৰি লওঁ তাৰপা গা পা ধুই মানে চাহ পানী খাওঁ
ভালেই দিয়ক আপুনি সেনেকে যে ৰাখিছে যে নিজৰ শৰীৰটো যত যত্ন লৈছে ঘৰখনো চম্ভালি আছে নিজৰ শৰীৰটো ভালে আছে দিয়কচোন সেইটো কাৰণে মনত বেয়া চিন্তাও নাহে অলপ ভাল আহে হয় নে নহয়
গ'লে মনটো ভাল লাগে।
হয় হয় উলাই যাব লাগে আপুনি ক'ত গৈছে ফুৰিব?
কি কৈছে?
কৰ'বাত গৈছেনে ফুৰিবলে
অ মই ফুৰিব গৈছোঁ আকৌ মই ফুৰিও ভাল পাওঁ।
হয় হয় ক'ত ক'ত ফুৰিছে আজি লৈকে
শ্বিলং গৈছিলো তাপা অ না চল ব'লো পা
আৰু ক'ত গ'লে শ্বিলং শ্বিলঙত আপুনি কি কি চালে শ্বিলঙত আপুনি কি কি চালে
চেৰাপুঞ্জী। এ পটাপ
অ আচ্ছা ৱাটাৰ ফলছ চাইছে আপোনালোকে।
অ
ভাল ভাল ৱাটাৰ ফল বিলাক চাব লাগে মানে আজিকালি তেনেকুৱা প্ৰাকৃতিক সৌন্দৰ্য্যবলাক বেছিক কৈ মানুহে মানে আকৰ্ষিত হৈছে ন তো সেইবিলাক চালে দিয়কচোন নিজৰ মনটোও ভাল লাগে মানুহে ফুৰিব যিমান
ভাল লাগে অ ঘুৰিব মন গৈ থাকে পইচা পাতি নোপাও যে সি সেইটো কাৰণে মানে থাকো আৰু তথাপিও পাপ ত মই শুহ ভাল পাওঁ
ভালেই দিয়ক ফুৰিব ফুৰিব ফুৰিব এতিয়াই ফুৰি ল'লেহে পিছত মানে কেতিয়া মানুহৰ কি হৈ যায় একো ঠিকান নাই ন ফুৰিব যিমান পাৰে ফুৰিব মনটোও ভাল লাগিব তেতিয়া শৰীৰটোও ভালে থাকিব।
মই ঘৰতো বহিয়ে নাথাকো ইফালৰ পৰা সিফালে এনেকে কাম বন কৰিয়ে থাকো পিঠাও বনাই ভাল পাওঁ। জলপান বনাই ভাল পাওঁ মই বনোৱাত মানে খুব ভালে পাওঁ
হয় হয় কেতিয়াবা বনাই খুৱাবচোন অলপ
আহিবা আকৌ খাবলৈ পিঠা খাব পাৰিবা মাংস খাব পাৰিবা মাছ খাব পাৰিবা মাংস বনাই খাম তোমাৰ
অ', ভালে বাৰু, ভালে ভালে, কি মাংস বনাই খুৱাব, আপুনি কি মাংস বনাই ভাল পায়, মানে কি মাংস ভালকে বনায়?
আহিলে মই চব বনাই খুৱাই থাকিম মানে
বা ভালে দেখোন যা যাব ম
গাহৰি বনাও, মুৰ্গী বনাও, হাঁহ বনাও। খাচী বনাওঁ চব মাংসকে বনাওঁ মই
আপুনি মুৰ্গী মাংস এয়া নৰসিংহ পাতৰ লগত খাইছে নে?
অ নৰ সিংহ পাত আৰু ইফালে ভেদাইলতা বুলি কয় যে
অ', অ', বহুত ধুনীয়া লাগে ন' খাই, মোৰো একদম মই ভাল পাওঁ, বহুত খাই ভাল পাওঁ। হয়, হয়, বহুত ভাল
চব খাইয়ে ভাল পাওঁ মই, উম আৰু কলৰ-কলৰ পচলা যে কলৰ পচলা ভাজি অঁ
অঁ কলৰ
বিভিন্ন বস্তু মই বনাই-বনাই খাই থাকো মানে।
কলৰ পচলাৰ সৈতে কেনেকে বনাই আপুনি মাংসটো অলপ জনাই দিব না।
কলৰ পচলাটো মানে গছডাল আমি কাটি আনিলো কাতি আনি মানে অলপ সৰু সৰুকে কাটি ললো, কাটি লৈ মানে হাতেদি বা গিলাচেদি মোহাৰি ল'লো বেছিকে মিহি কৰি ললো। মিহি কৰা পিছত মানে আৰু এ তাত আমি চয়াবিন দিওঁ। কেতিয়াবা আৰু মুৰ্গী মাংসও দিওঁ।
হয়-হয়।
আলু দিওঁ। কেতিয়াবা আৰু এইফালে কলাই মাহ বুলি কয় যে সেইটো দিওঁ। চয়াবিন এনেকে কৈ পেলাই বনালেও মানে মাংস নিদিয়াকে তেতিয়াও খাব ভাল লাগে।
ভাল লাগে ভাল লাগে মই খাইছো খাইছো, বহুত ধুনীয়া লাগে। হয় হয়। হ'ব দিয়ক এদিন যাম নহ'লে আপোনালোকৰ ঘৰত খাবলে সেনেকে।
বেলেগো খাই সোৱাদ পায় মোৰ মই বনালে মানে।
অ', অ', ভালেই দিয়ক, খাব লাগে আৰু
মাটিমাহ খাৰ দি বনাই দিলেও মানে ভাল লাগে।
আপুনি মাটিমাহটো ৰঙাকে বনা ব জানে নে।
অঁ বনালে ৰঙা হৈ যায়, আমিতো বনালে ৰঙাই হয়। কিছুমানে বনালে বোলে ৰ ৰঙা নহয় কিন্তু আমি বনালে ৰঙা হৈ যায়
অ অ মোক শিকাই দিয়কচোন অলপ
এ মাট মাটিমাহটো মানে আমি প্ৰথম গোটা মাটিমাহটো হ'লে অকণমান মানে চৰুত অকণমান গৰম কৰি লওঁ। গৰম কৰি লোৱা পিছত পিছত মানে আমি যেতিয়া ফালি দিওঁ তেতিয়া ধুই মেলি কি পায় ঠাণ্ডা পানীতে মানে ম এই মাটিমাহটো দি দিওঁ
হয়, হয়
দিয়াতে তে তেতিয়া মানে আমি সাৰ দিওঁ, জলকীয়া দিওঁ, আদা দিওঁ, তেজপাত দিওঁ তেনেকে কৰি মানে আমি তৰকাৰীখিনি সিজাই থাকো আৰু টো যেতিয়া সিজি আহিব তেতিয়া ইচ্ছা কৰিলে মানে মে মাছো দিব পাৰে নিদিলেও মানে তে তেতিয়া আমি পিঠাগুৰি দিওঁ পিঠাগুৰি দিলে মানে মাটি মাহৰ তৰকাৰী খিনি খাই বেছি ভাল লাগে গে আৰু আৰু পিঠাগুড়িটো নিদিলে মানে তৰকাৰীটো ইমান গঠনতো ঠিক নহয়
হয়, হয়, হয়
পিঠাগু়ৰীটো দিলে মানে অলপ ভাল লাগে আৰু পোৱাতটো অলপ বেছিকে লাগে
ভালেই বাৰু দিয়ক আপুনি বহুত ধুনীয়াকে কৈছে দেই ভাল লাগি কৈছে মই দিন বনাব লাগিব তেনেকে আপুনি কোৱা মতে
অ তুমি তেনেকে বনাই খাবাচোন তেতিয়া মোক খবৰটো দিবা কেনেকুৱা লাগিছে ভাল লাগিছে নে, বেয়া লাগিছে নে, তেনেকে কৈ পেলাই খালে ভাল পাবা
হ'ব দিয়ক হ'ব দিয়ক মই বাৰু এদিন হ'ব হ'ব হ'ব আপোনাক দিম দিম দিম চিন্তা নকৰিব মই বিচাৰিয়ে থাকো মোৰ খানা কোনোবাই জুতি লগ বুলি পিনে কিন্তু মানে মানুহে নেপাওঁ নিজেও ইমান ভাল কে বনাব নাজানো যে তথাপিও মানে অলপ চেষ্টা কৰোঁ আৰু বনাবলে
অ তুমি আহিলে তেনেকে বনাই দিলে মানে খাব পাৰিবা
অ হ'ব দিয়ক মই মই বনাম আপোনাৰ ঘৰতে গৈ পিনে বনাম এদিন তাৰ পিছত আপুনি খাব তাৰপিছত মোক ক'ব আৰু
আহিবা শিকাই দিম কেনেকে বনাব লাগে কি কি দিব লাগে আহিলে তামানে মই শিকাই দিব পাৰিম আৱ
আপোনালোকে কি এ এটো জালুকটো দিয়ে নেকি
অ', জালুকটো অলপ দিওঁ তে তেতিয়া মানে তৰকাৰীটো বেছি ভাল লাগে জালুকৰ অলপ গোন্ধ জ্বলা আহিলে
খাৰটোৰ কাৰণে ৰঙা হৈ চাগে ন
আহ কলাখাৰতো দিও ঠাণ্ডা পানীতে তেতিয়া মাহটো সিজি আহে সোনকালে
ভালেই দিয়ক খাৰটো ভালেই এনে আমাৰ স্বাস্থ্যৰ কাৰণে খাব লাগে আজিকালি তেলত যিহে ভেজাল হৈছে।
খালি আদাৰ মানে আদা অলপ খুন্দি পেলাই দিওঁ। তা তাত ধুনীয়া পাত থাকিলে ধুনীয়া পাত দি দিওঁ
অ আপুনি একে বহুত ধুনীয়া বনাই দেখোন মোৰ একদম লোভ লাগি গৈছে এতিয়া শুনি পিনে লোভ লাগি গৈছেগে
আহিলেই মানে মাংস বনোৱা শিকিব পাৰিবা মাছ বনোৱা শিকিব পাৰিবা
হ'ব দিয়ক, মই যাম বাৰু, যাম বাৰু দেই বহুত ধুনীয়া আ মানে ভাল লাগিছে শুনিয়ে মোৰ শিকো শিকো লাগি গৈছে
হেল্ল'
হয় হয় শুনিছেনে
হেল্ল'
শুনিছেনে? হেল্ল'
অ', শুনিছোঁ কোৱা
কওঁক কওঁক ভাল লাগিছে, আপুনি, এটা কাম কৰিম আপোনাৰ ঘৰত এদিন যাম আপুনি প্ৰথম অলপ শিকাই দিব মোক মই বনাম আপুনি খাব আপুনি কেনেকুৱা লাগে ক'ব, আপোনাৰ মতে হৈছেনে নাই, তাৰপিছত
আহিবা আহিবা।
ভাল হয় বাৰু ভালে যদি বেয়া হয় আৰু তেতিয়াও একো নক'ব আৰু হয় নহয় নতুন শিকাৰু বুলি পিনে অকমান মাফ কৰি দিব আৰু
আহিবা। মই কেকও বনাব জানো নহয়।
হ'ব দিয়ক মই ৰাখিছো ন।
অঁ অঁ